হেল্ল' অ শুনিছো শুনিছো শুনিছো
হয় ভালনে
অ ভালে ভালেই
শুনিছানে তুমি
অ শুনিছো শুনিছো এ এনে বহি আছো তুমি কি কৰিছা
মইও এনে বহি আছিলো অ মইও এনে বহিয়ে আছিলো মানে খাদ্য বস্তু বিলাক বনাই পিনে ৰাতিৰ আৰু তাকে ভাবিলো এটা ফোন কৰো আজ আ ভাবিছিলো তোমাৰ এই শিক্ষকৰ যিহেতু আমাৰ জীৱনত আমাৰ সকলোৰে জীৱনত থোৱা শিক্ষকৰ গুৰুত্ব যথেষ্ট খিনিয়ে তাকে ভাবিছিলো আজি অলপ শিক্ষকৰ গুৰুত্বৰ ওপৰতে আলোচনা কৰো নেকি কি কোৱা
হয় দেই ভাল বিষয় ভাল বিষয় এটা বাছি ললা তুমি আলোচনা কৰিবলৈ যিহেতু শিক্ষকসকল আমাৰ পথ প্ৰদৰ্শক দিয়াচোন তেওঁলোকে আমাক জীৱনত আহি জীৱনৰ উন্নতিৰ মানে মূল সাজু বুলি ক'ব লাগিব যিহেতু তেওঁলোকে আমাক আমাক জ্ঞান দিয়ে ত' ঠিকেই আৰু বাকী তোমাৰ প্ৰিয় শিক্ষক আছিল নে
আছিল আছিল মোৰো প্ৰিয় শিক্ষক আছিল দেই কাৰণ সকলোৰে দিয়াচোন এ স্কুলীয়া জীৱনত হওক বা তোমাৰ এই কলেজীয়া জীৱনত এজন এজন আহ মানে হেৰি থাকে আৰু এ প্ৰিয় শিক্ষক থাকে মোৰো এজন আছিল নথকা নহয় মোৰ প্ৰিয় শিক্ষক তোমাৰ আছিলে, হিন্দীৰ যিজন মোৰ শিক্ষয়িত্ৰী আছিলে। সেইজনে মানে মোৰ যথেষ্ট প্ৰিয় শিক্ষক য়িত্ৰী আছিল, তেখেতে মানে যিটো ধৰণেৰে বুজাইছিল বা, যিটো ধৰণেৰে পঢ়াইছিল, এই সকলোবোৰ মানে বহুত ভাল লাগিছিল আৰু- অতিসহজে মোৰ মনত থাকি গৈছিল বা মোৰ কষ্ট হৈ গৈছিলে। এ তে তেখেতে যেনেদৰে পঢ়াইছিল বা পঢ়োৱাৰ পিছত যেনেদৰে পৰীক্ষা লৈছিলে, মানে প্ৰত্যেকটো এ অনুশীলনীৰ ওপৰতে, বহুত ধুনীয়াকে তেখেতৰ সেই আদৰ্শ বোৰ বা, যিবিলাক তে তেখেতৰ আচৰণ সেই সকলোবোৰ মানে যথেষ্টখিনি মোৰ, বহুত ভাল লাগিছিল, যাৰ ফলত তেওঁ মোৰ মানে এগৰাকী- মানে প্ৰিয় শিক্ষয়িত্ৰী হিচাপে মোৰ মনত, মানে গঢ় লৈ উঠিছিলে আৰু যিহেতু তোমাৰ এ শিক্ষক সমাজৰ এজন অতি সন্মানীয় ব্যক্তি হয়। আৰু তেওঁলোকে মানে শিক্ষাৰ জৰিয়তে এজন মানুহৰ জীৱন গঢ় লৈ, গঢ়ি তুলি দিয়েচোন, এ মই কব বিচাৰো যে মোৰ এই হিন্দীৰ যিজনী শিক্ষয়িত্ৰী, মোৰ প্ৰিয় শিক্ষয়িত্ৰী হয়। তেখেতৰ বাবে মানে মই মোৰ জীৱনত যিখিনি মোৰ- উম্, আধাৰ মানে যিখিনি মই- এতিয়া আগবাঢ়িছো, তেখেতৰ কাৰণে মই যথেষ্টখিনি আগবাঢ়ি গৈছোঁ জীৱনত। বাৰু তোমাৰ কোনোবা তেনেকুৱা মানে প্ৰিয় শিক্ষক আছিল নে?
অ' হয়, মোৰ প্ৰিয় শিক্ষক আমাৰ। গণিত বিষয়ৰ এজনী আহ্ শিক্ষয়িত্ৰী আছিলে। মানে মই তেওঁক- পোৱাৰ আগে আগে অ', মই ভাবো মই গণিতত মানে মই ইমান গণিত বিষয়ত ইমান প্ৰাকৈত নাছিলোঁ। অ', কিন্তু যে। যেতিয়াবা তেওঁক পালো মানে গণিত বিষয়টো মোৰ বাবে সহজ হৈ পৰিল, কাৰণ তেওঁ মানে- দুয়ে দুয়ে যে চাৰি, তেওঁ সেই বস্তুটো মানে শিকাবলৈ মানে- এ কুণ্ঠাবোধ কৰা নাছিলে, আমাৰ বহু শিক্ষকক দেখা যায় যে, কিবা যদি আমি সাধাৰণ ভুল কৰোঁ। তেওঁলোকে হয়তো ইটিকিং কৰে বা ঠাট্টা কৰে যে, এইখিনিও নাজানা নেকি বা। এইখিনিও নক নাজানা, এইখিনি সৰুতে পাই আহিছা, এইখিনিও পাহৰি গৈছাঁ নেকি এনেকে কয়। কিন্তু উম্ আহ্ আমাৰ বাইদেউ তেনেকুৱা নাছিলে, শিক্ষয়ত্ৰী আহ্ তেওঁ মানে, আমি যদি সেইটো বস্তু নাজানোঁ, তেওঁ সেইটোও মানে শিকাই দিব যে তেনেকুৱা, তাৰ মানে স্বভাৱৰ আছিলে, গতিকে তেওঁক মানে গণিতটো মানে সৰল কৰি পেলাইছিলে। ত মই ভাবোঁ অ', তেওঁ আমাৰ শিক্ষ মানে প্ৰিয় শিক্ষয়িত্ৰীৰ ভিতৰত এ এজনীয়ে আৰু, আৰু তেনেকে মোৰ এজন ইংৰাজী বিষয়ৰ শিক্ষক আছে, তেওঁকো মোৰ- অ', বহুত ভাল লাগিছিলে, যেতিয়া মই বিদ্যালয়ৰ জীৱনত আছিলোঁ, অ', তেওঁ- আমাৰ মানে, আমাক ইংৰাজীৰ ব্যায়কৰণ শিকাইছিলে, ত' ইংৰাজীৰ ব্যায়কৰণৰ লগতে তেওঁ- আমাৰ আহ্ জীৱনৰ বিষয়েও- শিকাইছিলে যে আমি অ', জীৱনত কেনেকৈ মানে সৎ আৰু শৃংখলাবদ্ধ ভাৱে, মানে জীয়াই থাকিব লাগে আৰু যেনে কেনেকে দায়িত্বশীল হ'ব লাগে, সেই কথাও শিকাইছিলে।
হয় ঠিকে, ঠিকে মানে তোমাৰ এজন- আহ্ শিক্ষকৰ আমাৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ মান যথেষ্টখিনি ভূমিকা থাকে বুলি ক'ব পাৰি দেই। কাৰণ এজন শিক্ষকে তোমাৰ কেৱল মানে পাঠ্যপুথিৰ পাঠে আমাক নিদিয়ে দিয়াচোন। তেওঁ আমাক ধৰা বিভিন্ন ধৰণৰ, আহ্ শৃংখলাবোৰ শিকাই বা দায়িত্ব বোৰ শিকায়, সততা শিকায়। শিকাই আমাৰ আমাক সময়ৰ মূল্য শিকাই আৰু মানৱীয় গুণ এই সকলোবোৰ মানে- এজন শিক্ষকে শিকায়। আৰু আমি বিদ্যালয়ত গৈ পিনে শিক্ষকসকলৰ পৰাই কেনেদৰে কাৰ লগত ব্যৱহাৰ কৰিব লাগে, কেনেকে কাৰ লগত কথা পাতিব লাগে, বা বিভিন্ন ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে যিটো উৎসাহ, সেই উৎসাহটো মানে তোমাৰ, এই শিক্ষক শিক্ষকসকলে দিয়ে আমাক আৰু এই শিক্ষকসকলে তোমাৰ এই ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা চিনাক্ত কৰি সেই প্ৰতিভা বিকাশ বাবে মানে যথেষ্ট খিনি উৎসাহ দিয়ে তেওঁলোকক মানে যিকোনো কাৰ্য কাৰ কাৰ্যঅনুষ্ঠানত মানে অংশগ্ৰহণ কৰাৰ বাবে তেওঁলোকক আগবঢ় আগবঢ়াই লৈ যায় বা তেওঁলোকক কয় যে তুমি বেলেগে যদি কৰিব পাৰিছে তুমি ক কৰিব নোৱাৰিবা তুমিও কৰিব পাৰিবা ত তুমিও নিশ্চয় ইয়াতে অংশগ্ৰহণ কৰাতটো দৰকাৰেই তোমাৰ যিটো প্ৰতিভা আছে সেই প্ৰতিভাটো মানে আঙুলিয়াই দিয়ে বা চিনাক্ত কৰি দিয়ে যে তুমি এইটো বিষয়ত ভাল তুমি এইটো বিষয় এইটো কামটো কৰিব লাগে বা তুমি এইটো কামটো কৰিব পাৰিবা তেনেদৰে মানে শিষকসকলক আগ আগবঢ়াই দিয়ে যাৰ ফলত মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত যথেষ্টখিনি আত্মবিশ্বাস বৃদ্ধি পায় আৰু তাৰ ফলত আমি আমাৰ সপোন পুৰণৰ বাবে মানে অনুপ্ৰেৰণা আহ লব পাৰো বা আমি আৰু আমাৰ মনত মানে সেই এটা আত্মবিশ্বাস গঢ় লৈ উঠে যে হয় বেলেগে যদি কৰিব পাৰিছে আমি কিয় কৰিব নোৱাৰিম সেই সেইটো বস্তু যে এ থাকে সেই বস্তুতটো তোমাৰ এ সেই আত্মবিশ্বাস হৈ শিক্ষক বা শিক্ষয়িত্ৰীসকলে আমাৰ মনত উ মানে ভালি দিলে বা আমাৰ মনত সোৱাই দিয়ে যাৰ ফলত আমি আমাৰ জীৱনত আগবাঢ়ি যাব পাৰো আৰু যথেষ্ট খিনি আমাৰ আমি আমাৰ জীৱনত মানে সফ মানে সফলতা লাভ কৰিব পাৰো এ মই শুনি থাকো যে বহু বহু মানে সফল ব্যক্তিয়ে নিজৰ সফলতাৰ আৰত শিক্ষকসকলৰ অৱদানৰ কথা উল্লেখ কৰে তুমি কি ভাবা এই বিষয়ে
হয় হয় অ সফল ব্যক্তি এজন সমাজত মানে গড় লৈ তুলিবলৈ গড় তোলা গঢ়ি তোলাত মানে শিক্ষকৰ ভূমিকা অপৰিহাৰ্য মানে মানে এজন সফল ব্যক্তিক কেনেকে সৎ পথ দেখুৱাব লাগে সেইটোৰ দায়িত্ব সদায় শিক্ষকৰ শিক্ষকে যে যিহেতু সৰুৰ পৰা এ ছাত্ৰ বা ছাত্ৰীক শিকায় এজন ছাত্ৰ ছাত্ৰীক শিকায় যে জীৱনত কেনেকে আহ মানে জীৱনৰ পথত কেনেকে আগুৱাব লাগে ত মই ভাবো মহান ব্যক্তি এজন গঢ়ি তোলা তিক শিক্ষকৰ বহু অৱদান থাকে কাৰণ শিক্ষকৰ যিখিনি জ্ঞান সেই জ্ঞান খিনি আহৰণ কৰিহে এজন ব্যক্তি হয়তো মহান হ'ব পাৰে তেওঁ তেওঁ প্ৰথমতে শ শিক্ষা ল'ব লাগিব কাৰণ স আৰু সেই শিক্ষা আহে কৰ'ৰ পৰা সেই শিক্ষা আহে শিক্ষকৰ পৰা আহে মই ভাবো শিক্ষকে পদ দেখুৱাই তেতিয়াহে মানে এজন ব্যক্তি মহান হব পাৰে এইটোৱে আৰু আৰু মই তোমাৰ বিদ হয় মই তোমাৰ বিদ্যালয় এৰা সময় হ'ল কিন্তু আজিও মই যদি শিক্ষকক দেখো মাত লগাও আৰু আমাৰ যিহেতু আমাৰ শংকৰদেৱত পঢ়া আছিলো তো আমাৰ নমস্কাৰ দিয়া এটা নিয়ম আছে তো আমি আজিও ন নমস্কাৰটো দিও ত' এইটো এটা মানে মোৰ শিক্ষকৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা আৰু যে তেওঁলোকে মানে যি আমাক যি মানে আমাক সচেতন নাগৰিক হিচাপে গঢ়ি তুলিবলৈ যে ভায় কৰিছিলে মানে যি যিবোৰ চেষ্টা কৰিছিলে সেই সেইবোৰ কাৰণে আমি তেওঁলোকক শ্ৰাদ্ধা সন্মান আৰু মানে ছাত্ৰ কৰিব লাগে আমাৰ কৰিব লাগে
হয় ঠিকে কৈছা দেই তেনেকে তুমি ক'লা যে এতিয়া তোম মানে কি আমাৰ মনত সেই শ্ৰদ্ধা ভক্তিটো আছে যে অ শিক্ষক এজনক দেখিলে ৰাস্তাই ঘাটে য'ত য'তে নেদেখো কিয় আমি মানে কি হয় নমস্কাৰ এটা দিও বা সন্মান জনাও কিন্তু আজিকালি আমি দেখা পাই থাকো যে এছাম এনেকুৱা যুৱক যুৱতী আছে যোনে মানে আজিকালি তাত তোমাৰ শিক্ষকক শিক্ষক বুলি মানে গণ্য নকৰে তেওঁলোকে ৰাস্তা ঘাটে দেখিলেও তেওঁলোকক সন্মান নকৰে বা সন্মান নজনায় বা এ থিয় হৈ পিনে এষাৰ মাত লগাবলৈ সিহঁতৰ ওচৰত সময় নাথাকে। তে নাজানো তেওঁলোকৰ বা কি আজিকালি সেইটো নতুন মানে হেৰি ওলাই ধাৰণা ওলাইছে, তেওঁলোকে মানে অকল উ কিন্তু অকল বাহিৰতে নহয়, তেওঁলোকে বিদ্যালয়তো শিক্ষক শিক্ষয়িত্ৰীক মানে সন্মান দিবলৈ পাহৰি গৈছে। আজিকালিৰ সময়ত আহ মই ভাবো যে তোমাৰ এই বৰ্তমান সময়ত শিক্ষকৰ ভূমিকা আগতকৈ অধিক গুৰুত্বপূৰ্ণ হোৱা যেন লাগে। কাৰণ আজি যিটো যুগৰ মানে ডিজিটেল যুগ। এই ডিজিটেল যুগত তোমাৰ তথ্য সহজে পোৱা যায়। কিন্তু সেই তথ্যৰ সঠিক ব্যৱহাৰ আৰু এ সত্যম বা সঁচা মিছা মিছা যিটো বিচাৰ কৰাৰ শিক্ষা, সেই শিক্ষাটো তোমাৰ শিক্ষকেই দিয়ে। কাৰণ এই ডিজিটেল যুগত যিখিনি ছাত্ৰ ছাত্ৰীয়ে ডিজিটেল মা সামাজিক মাধ্যমৰ পৰা যিখিনি তথ্য মানে তেওঁলোকে গ্ৰহণ কৰে সেই তথ্যখিনি গোটেইখিনি সঁচা নহ'বও পাৰে। এইটো সঁচা কথা, এইটো কাৰণ বহুতখিনিয়ে মই মই নিজে পাইছো, যে এই সামাজিক মাধ্যমত যোনে যিবিলাক মানে তথ্য দিয়ে বা আমি তথ্য গ্ৰহণ নকৰো সেইবিলাক বেছিভাগ তোমাৰ সঁচা নহয়, কিন্তু শিক্ষকত যিখিনি আমি শিক্ষা লাভ কৰো সেই সকলোবোৰ শিক্ষাই তোমাৰ সঁচা কথা। আৰু সেই সকলোবোৰ শিক্ষা আমাৰ মানে দৈনন্দিন জীৱনত বা আমাৰ জীৱনত আমি জীৱনৰ লক্ষ্য পূৰণৰ বাবে যথেষ্ট খিনিয়ে আমাক অ' কামত দিয়ে, বা আমি আমাক আগবঢ়াই লৈ যায়, আৰু অনলাইন শিক্ষাৰ যুগত তোমাৰ শিক্ষাক শিক্ষকৰ প্ৰয়োজন আহ কমি গৈছে বুলি কিছুমানে কয় বাৰু। কিন্তু মই ভাবো যে এইটো যথেষ্ট খিনি ভুল ধাৰণা কাৰণ তোমাৰ যিহেতু এতিয়া ইন্টাৰনেটৰ যুগ। ইণ্টাৰনেটৰ পৰা মই ক'লোৱেই এতিয়া ইণ্টাৰনেটৰ পৰা যথেষ্টখিনি তথ্য পোৱা যায়। কিন্তু সেই তথ্য বুজি সঠিকভাৱে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত শিক্ষকৰ বিকল্প নাই। কাৰণ মানে শিক্ষকসকলে তোমাৰ ছাত্ৰ ছাত্ৰীৰ মানসিক বিকাশতো গুৰুত্ব দিয়া। আৰু ছাত্ৰ ছাত্ৰীসকলে তোমাৰ এই ধৰা বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ পৰা তথ্য সংগ্ৰহ কৰিলে, কিন্তু তেওঁলোকে সেই যদি ত থ্য খিনি বুজি নাপায়, তেওঁলোকে কাৰ ওচৰলৈ আহিব লাগিব? তেওঁলোকে তো শিক্ষকৰ ওচৰতে আহিব লাগিব ন। যে এই বস্তুটো বুজি পোৱা নাই ছাৰ বা মেম অ' মোক বুজাই দিয়ক। তেতিয়া শিক্ষকৰে তাতে ভূমিকাটো আহিল নে কি কোৱা?
হয়, হয় ঠিক কথা কৈছা তুমি। আৰু মানে মই যদি কওঁ আ শিক্ষক শিক্ষক এজনে মানে এ কেৱল পৰীক্ষাত ভাল নম্বৰ পাবলৈ নহয় জীৱনৰ সমস্যাৰ সন্মুখীন হবলৈ আমাক প্ৰস্তুত কৰে। আৰু আমাক সময়ৰ মূল্যও শিকায় মানে, যে মানে হয়। আৰু মানে তেওঁ লক্ষ কৰিবা শিক্ষকসকলে সদায় সময়মতে আহে, আৰু আমাকো মানে সময় মানিবলৈ কৈ দিয়াচোন। আৰু হয়, আৰু মানে শিক্ষক দিৱসত আমি ধৰা ফুল দিওঁ বা আৰু শুভেচ্ছা দিওঁ কিন্তু তেওঁলোকৰ শিক্ষাক মানে আমি বাস্তৱ জীৱনত মানে চলাতোৱে আমাৰ প্ৰকৃত সন্মান তেওঁলোকৰ প্ৰতি মই ভাবো আৰু, হয়। মানে আমাৰ জীৱনত যিমানেই সফলতা আহক শিক্ষক সকলৰ অৱদান কেতিয়াও মানে পাহৰিব নালাগে মানে।
উম সঁচা কথা দে একেবাৰে সঁচা কথা। বাৰু আজি তোমাৰ লগত এইখিনি কথা পাতি মানে মোৰ যথেষ্ট খিনি জ্ঞান লাভ কৰিলো দেই।
তাকে তাকে আজিৰ এই আলোচনাৰ পৰা মইও বুজি উঠিলো যে মানে শিক্ষক আমাৰ জীৱনৰ অমূল্য সম্পদ মানে। আমি সদায় শিক্ষসকলক সন্মান আৰু শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাব লাগে আৰু।
হয়, নিশ্চয় ঠিক আছে বাৰু কৌ এদিন নতুন এটা বিষয়ত কথা পাতিম।
অ', ঠিক, ঠিক আছে, ঠিক আছে, দিয়া, হয়।